হেল্ল'
হেল্ল'
অঁ, হেল্ল'
হয়, নমস্কাৰ ছাৰ!
অ', নমস্কাৰ চাৰ।
আৰু কেনে আছে?
ভালে আছ ভালে আছে আপুনি।
অ', ময়ো ম ময়ো ভাল। তই কি কৰি আছে।
এই ঘৰতে আছো।
ঘৰতে।
হয়।
অহ, আজি গৰম কেনেকুৱা?
গৰম তো আছে অলপমান।
অ', কিবা প্লেন কৰিলে নেকি।
প্লান মানে কি প্লান কৰা নাই এতিয়া
কৰ'বাত ফুৰিবলৈ যাব মন গৈছে।
অ', মো ম
ক ননেকে আপুাৰ
বোলে ভ ভাবিছোঁ যাবলৈ।
অ'। আপোনি কৰবাত গেছিলে নেকি কওঁকচোন।
যাইচো
অৰুণাচলত
হয়।
অৰুণাচলৰ ঠাইবোৰ কেনেকুৱা হয়।
ত ঠাইোৰতো ভ ভাল আছে তাতে ডাঙৰ, ডাঙৰ পাহাৰ আছে তাতে।
হয় নেকি।
হয় পাহাৰটো দেখি, দেখি দে দেখ দেখি ইমান ভাল লাগে পাহাৰটো।
উম।
আৰু কিবা নদী বৰ নদী আছে যাব পাৰিব আপুনি। তাতে দেখিব যে
হয়।
ভাল লাগে তা তাতে ডাঙৰ নদী আছে তাতে।
বৰ ডাঙৰ নদী ন।
হয়, হয়।
আপুনি গৈছে তাতে।
হয় গৈছিলোঁ দুবাৰ গৈছিলোঁ।
বহুত আহে।
অ', হয়, হয় তাতে ম মানুহ, মানুহ আছে বহুত মানুহ আছে।
অ'।
বহুত দূৰ দূৰা মানুহ আহে তাতে দেখিবলৈ পা দেখিবলৈ
হয়। আৰু ক'ৰবাত যোৱা নাই।
যোৱা নাই ভাবিছোঁ বালি মাৰি যাব ভাবিছোঁ। তেনেকুৱা কতো যোৱা নাই এতিয়া যোৱা নাই।
অ'।
আপুনি গেছি-গেছিলি তাতে গেছিল নেকি আপুনি? বালি বাৰি
অঁ হয় হয় মই, মই গৈছো। বালিমাৰিটো আপুনি বহুত ভাল আছে আপুনি যদি যায়, কেতিয়াবা। যাব পাৰিব এতিয়া আগতকৈ আৰু বেছিভা-বেছিভাগ উন্নত বনাইছে। আগত যেনেকুৱা আছিল তাতকৈ বেছি ভাল বনাইছে আৰু এতিয়া।
হয় হয় হয়।
আগত যিটো প্ৰথমে আৰম্ভণি আছিল ন- আৰম্ভণিত ত ইমান ভাল- অ মই গৈছো কেইবাৰ কেইবাৰ মান গৈছো আৰম্ভণিত ইমান ভাল নাছিলে আৰু এতিয়া বহুত, এতিয়া মানে বহুত ভাল হৈ গৈছে। আপুনি তাতে গ'লে এতিয়া চাব পাৰিব যে এতিয়া বহুত আহিছা
হয় হয়
যে বৰ্ড যিবোৰ আছে নহয়
হয় হয়।
বহোত আইছে অ বত আহিছে আৰু তাতে আপুনি চাব পাৰিব এটা নদী আছে, পিকনিক স্পট আছে। মানে বহুত ধৰণৰ বহু মানুহ আহে তাতে।
নিশ্চয়
ইয়াতে বহু এটা মিলন মেলা হয়, বহু ঠাইৰ পৰা বহু মানুহ আহে।
আচ্ছা
দেখাত বহুত ভাল। তাতে নদী আছে, যে গা ধুব-
হয় হয়।
তাতে বৌ এটা পুল বনাই দিছে। ব্ৰিজ বনাই দিছে তাতে আপুনি ফটো উঠাৰ কাৰণে ঠাই বনাই দিছে।
হয় হয়।
এনে, এনে গৈছো মই কেতিয়াবা আৰু বেলেগ বেলেগ ঠাইতো গৈছো।
হয়।
এবাৰ ফুৰিবলে গলো মই আ গুহাটী যোৱাৰ আগত এবাৰ মই চিন্তা কৰিছিলো যে ফুৰিবলৈ যাম তাৰ কাৰণে আগতে চিন্তা- চৰ্চা কৰি কিবা আলোচনা কৰিছিলো যে- এটা ঠাইত গৈ আছো তেন্তে কি কৰা যায় মানে কেই-কেইজন মানে গৈছিলো ন', যোৱাৰ সময়ত ত' মানে এটা প্লেন এটা আমি কৰি লৈ গৈছিলোঁ। আৰু সেই প্লেন মতাপেকে গৈছোঁ যে আমি তাতে গ'লে কিমান আমাৰ পানীৰ প্ৰয়োজন আছে, সেই ঠাইত আমাৰ কিমান কাপোৰৰ প্ৰয়োজন আছে আলোচনা কৰি আমি ইয়াৰ পৰা গ'লো গুৱাহাটী ইয়াৰ পৰা গলো গুৱাহাটীত, গুৱাহাটীত এটা ব্ৰিজ এটা বনাইছে এতিয়া বহুত ধুনীয়া। সেইটো চাবলে গলো। সেইটো চাই পেলাই তাৰ পাছত- তাৰ পৰা চাৰিচকীয়া বাহন এটা লৈ বোলো এয়াৰপৰ্টত- এয়াৰপ'ৰ্টো চালো।
অ এয়াৰপৰ্ট টো বহুত ভাল বনাইছে এইটো
উম উম
তাৰ পৰা গৈছো আকৌ গৈ পেলাই দিল্লীত গৈছো দিল্লীত মানে বহুত নিজৰ মতে ন দৰকাৰ এটা আছে।
হয় হয়।
দৰকাৰ চাবলৈ গৈছ দৰকাৰছে তাৰ ডাঙৰ পাৰ্ক আৰু এটা আছে লালকিল্লা আছে এনেকে চাব পৰিব
আচ্চা
বহু মানুহ আহে তাতে আৰু কৰ'বাত গৈছে য ত আপোনালোক
যোৱা ধবুৰী ধুবুৰী যাবলৈ বিচাৰিছো ধুবুৰীত ধুবুৰীত যাবা নাই।
কেনেকুৱা
যোৱা নাই যাম বুলি ভাবিছো মই।
আহ এবাৰ গৈ চাওক।
উম
তাতে সুনা পালু বিজ এটা আছে বুলি।
হয় হয় যোৱা যোৱা নাই যাম তাতে দেখিম কে কেনেকুৱা বনাইছে বিজ ব্ৰীজটো।
অ
মানে আমি যেতিয়া গৈছিলো। ত' প্ৰথমত যেতিয়া দিল্লী গ'লো মই
হয়
গৈ পেলাইটো সেই দৰগা বোৰতো চালো পাৰ্টিবোৰ আছে সটো চালো
হয় হয়।
তাৰপাছত আকৌ তাপাছত পাছত মানে গেটত গৈছোঁ।
হয়
তে লালকিল্লা লাত লালকিল্লা লালকিল্লাতো গৈছো
আচ্ছা
আপুনি কি দ কি দিয়ে গৈছে কি দিয়ে গৈছে আপুনি
তাৰ পৰা চাইদতে গৈছিলো তাৰ পৰা চাৰি চুকিয়া বাহন এটা লৈ গৈছিলো।
আচ্ছা
উ
গুৱাহাটীৰ পৰা গুৱাহাটীৰ পৰা নিউ দিল্লীত গৈছো মই ফ্লাইটত
আত্ছা
ঠিক আছে হ'ব আকৌ এবাৰ আলোচনা কৰিম কেতিয়াবা ঠিক আছে তাৰপ কেৰমি শুকে তাৰপ উ